হেল্ল হেল্ল
হেল্ল
হেল্ল হেল্ল
আহ কি খবৰ ভাল। হা হেল্ল
নমস্কাৰ দাদা।
নমস্কাৰ নমস্কাৰ নম স্কাৰ ভাল নে
কি খবৰ অ আছো ভালে আপোনাৰ কি খবৰ।
মোৰো ভাল।
অ। ক'ত আছে।
এতিয়াাতো ঘৰতে আছো খোৱা লোৱা হ'ল।
খোৱা বোৱা হল না অ এনে খবৰ ভাল না খবৰ চবৰ
এনে খবৰ চবৰ ভাল মানে অলপ ব্যস্ত আছিলো গোটেই দিন
অ আজিকালি কি কৰি আছ
আজিকালি কাম বনটো তেনেকুৱা নাই এনেই আছে
অ অ মানে আমি আপোনাক ফোন কৰি লওঁ কিবা এটা মানে আপোনাক ফোন অলপ কথা পাতিবলৈ দচ মিনিট সময় দিব পাৰিব নে!
হয় হয় হ'ব।
পাৰিব না।
হয় পাৰিম।
মানে আজি আমি অলপ আলোচনা কৰিম আপোনাক মানে খোৱাৰ ওপৰত হাঁ
মানে আজিকালি আমি যিটো মানে মানে খাদ্য খাই আছোঁ।
উম
সেইটো মানে বহুত আজিকালি যেনেকুৱা খাদ্য খাই আছো যেনে বজাৰৰ পৰা যেনেকুৱা চব্জি আমি খাই আছোঁ।
হয় হয়।
এইটোতো মানে কীটনাশক কীটনাশক মানে ৰাসায়নিক সাৰৰ মানে মানে কৰা চব্জি এইটো
হয় হয় হয়।
মানে এইবিলাক চব্জি খাইতো আমি একেবাৰে মানে আজি মানে শৰীৰত এনেকুৱা অৱস্থা হৈ আছে আজি বহুত বেয়া হৈ আছে।
উম গেছ হৈ যায়। গেছটো মানে কমন হৈ যায়। এই এইবিলাক খালে।
হয় মানে বজাৰৰ পৰা যেনেকুৱা যে আলু চব্জি মানে বেঙেনা সাত জিঙা, পটল কিবা কিবি এইবিলাক চব মানে আজিকালি মানে ৰা ৰাসায়নিক সাৰ মানে কোনো কিছু
সেইটো মানে আমালোকে নিজে যদি এইটো কৰিব পাৰো, হয় অলপ হ'লেও যদি নি যে মানে গোৱৰ সাৰেৰে কৰিব পাৰোঁ তেনেহলে ভাল হয়। আহ পচন সাৰ
অৱ
হেল্ল'। হেল্ল'।
হা।
হেল্ল'। হেল্ল, ' বলকাতাৰে শু শুনা